হেল্ল' ভালে আছানে?
অ'!
অ'! আজি হেৰি তোমাক শিশু আজিৰ কথাৰ মানে মোৰ আজি মনত পৰি আছিল শিশু পালিৰ কথা। উম, চ' কথা পাতিব বিচাৰিছিলে।
অ'! হয় দিয়া বাৰু আগৰ কথা ভাবি ভাবি পিনে। পৰিৱৰ্তন হ'ল।
সেইটোৱেতো, সৰুতে আমি মানে লাইফ বিলাক কেনেকুৱা চিম্পল আছিলে। ঘুৰা ফুৰা কৰিছিলোঁ, চিন্তা কৰিব লগা নাছিলে, আগৰ কথা।
সেইটোৱেইে। কিন্তু, এতিয়া চোৱাচোন কিমানখিনি বদলি হৈ গ'ল হয়নে? ক'ত আমি বাচ্ছা আছিলোঁ। এতিয়া ক'ত আমি কেৰিয়াৰ, জব, এই চব ভাবিব লগা হৈছে।
সেইটোৱে, মা দেউতা বোৰো ডাঙৰ হৈ গ'ল। মা দেউতা বোৰ বয়স হৈ গ'ল।
তাৰপাছত সৰুতেটো একো চিন্তাই নাছিলে, ধৰা পঢ়িব দিয়ে। সেইখিনিতো আমি এলাহ কৰোঁ, এতিয়া সেইখিনি বাদ দি আমি নিজৰ কেৰিয়াৰো চাব লগা হ'ল। চাওঁতে, চাওঁতে পলকতে ডাঙৰে হৈ গ'লোঁ।
সেইটোৱে, এতিয়া মানুহৰ মানে আগতে মানে বিন্দাছ আমি মানে আছিলোঁ আৰু। কাম কৰিব নালাগে। খোৱা মেলা অকল পঢ়া শুনা খিনি এতিয়া মানে, জীৱনত ইমান মানে পৰিশ্ৰম আহিব ধৰিছে যে মানে, নিজৰ লগত সময় নোপোৱা হৈছো। সদায় দৌৰা-দৌৰি, মা দেউতাহঁতৰ কিবা কাম থাকিলে সেইখিনি কৰিব লাগে।
অ'! তোমাৰ মাততো বহুত ডাঙৰকে আহিছে অলপ, লাহেকে ক'বা নেকি?
অ'! অ'! ঠিক আছে।
মানে মই, ইয়েৰফোনছ ইউজ কৰি আছিলোঁ সেইকাৰণে।
সেইটোৱে আৰু মা দেউতাৰ কথা চিন্তা কৰিব লাগে চব টাইমত। তাৰপিছত মা দেউতাৰ কামবিলাক আমি নিজে কৰিব লাগে। হুম!
তাৰপিছত নিজৰো কিছুমান চিন্তা ভাৱনা, আগত বাছ খেলোঁতে গ'ল পঢ়িব লাগে একোৱেই নাছিলে। এতিয়া চবফালৰ পৰা খালি চিন্তা ভাৱনা।
এতিয়া আগৰ কথাবিলাক মনত পৰিলে কেতিয়াবা উভতি যাবলৈ মন যায়। ক'ত আমি খেলিছিলোঁ। ঘৰ, ঘৰ দৌৰা দৌৰি।
এতিয়াতো চব একোৱেই নাই। আজিকালি ল'ৰা ছোৱালীবিলাকৰো সেয়া নাই। অকল সিহঁতি ফোনতে থাকে।
চব টাইমত মোবাইল ফোন, বাহিৰা পৰিবেশৰ লগত একো মানে মিলা প্ৰীতি নাই, মানুহে মানুহক চিনি নাপায়, ঘৰৰ মানুহ বিলাকৰ লগতে সম্পৰ্ক নোহোৱা হৈ গৈছে।
সেইতোটো হৈয়ে। চবে খানা খোৱাৰ সময়তো ফোন, ৰুমত থাকোঁতেও ফোন, কাৰো একো মাত বোলে নোহোৱা হৈ গৈছে কথায়ে নহয়চোন। আমাৰ টাইমত তো এনেকুৱা নাছিলে ন সৰুকালত।
আমাৰ সময়তো আমি
বাপৰে আমাক পিটি দিব নপঢ়িলে। এতিয়া ল'ৰা ছোৱালীৰ হিচাপে একো ভয়ে নাই মাক বাপেক সকলোৱে
হয় আৰু হেৰি আমি আগতেতো পঢ়িছিলো তো লেম্প লৈ পেলাই।
মই বাৰু লেম্প ল'ব লগা হোৱা নাই, কিন্তু মোক মায়ে একদম চাই থাকে বহি।
আমিও বোৰো পোৱা নাই কিন্তু অ-অলপ সময়ত পাইছিলো একদম শেষৰ সময়খিনিত যেতিয়া মানে লাইট বিলাক ভালকে অহা নাছিলে, লাইন বোৰ গৈ থাকিছিলে আগতে ন। কিন্তু এটা সময়ত সেনেকে লেম্প লৈও আমি দেখিছো পঢ়া মানুহক আমাৰ মা-দেউতাহঁতক।
উম। উম। কিন্তু এতিয়া ল'ৰা ছোৱালীবিলাকে এইবোৰ বুজি নাপাব চাগে আমি যোনখিনি এনজয় কৰিলোঁ। ষ্ট্ৰিক্ট আছিলে কিন্তু ভাল আছিল।
উম, মানে যদিও মানে কষ্ট হৈছিলে সেইটো টাইমত, কিন্তু সেইটো টাইমত একো মানে অশান্তি নাছিলে। মানুহৰ জীৱন বিলাক বহুত শান্তিৰে মানে চলি গৈছিলে। হয়।
বাকী আজি তোমাৰ কেনেকে মনত পৰিল আগৰ কথা।
আগৰ কথাবোৰ কি আৰু চিৰ জীৱনে মনত পৰিয়ে থাকে কিন্তু কে তিবালৈ মানে সেইটোয়ে আৰু আগতে মানে বহুত ভাল লাগিছিলে আৰু আগত।
আগত কি ধুনীয়াকে চাইকেল লয় মানুহ বিলাকে স্কুল যায় টিউশন যায় ন?
সেইটোৱে।
এতিয়া চাইকেল নিবয়ে লাজ পাই। ল'ৰা ছোৱালীবিলাকে।
একেলগে আমি অহা যোৱা কৰিছিলো চাইকেল লৈ। গোটেই লগৰ বোৰে একেলগে। ফুৰিছিলোঁ। আলহী ঘৰত খাব গৈছিলো, স্কুলৰ পৰা।
মজা আছিল দিনকেটা।
উম। মা দেউতাহঁতে কেতিয়াবা কয় আৰু যে তহঁতে মানে শেষৰে আছিলি আৰু। মানুহবোৰ জোনে মানে আমি। মানে এই চাইল্ডহুড টো এনজয় কৰিব পাৰিছিলো শিশু কালিটো। কিন্তু এতিয়াতো মানুহবোৰেটো একদম। কি কব আৰু মানে শিশু কালিটো আগতে যোনটো আছিলে, সেইটো আচল শিশু কালি আছিলে, আজিকালিৰ যুগতো মানে মানুহ ডাঙৰ হৈ গ'লে পলকতে ডাঙৰ হৈ যায়। এনেকুৱাই আৰু, আৰু।
আজিকালিতো ল'ৰা ছোৱালীবিলাকে ব্যৱহাৰেই নাজানে। মাক বাপেকক কেনেকে ক'ব লাগে সেইটোৱে নাজানে আমিতো এনেকুৱা হ'লে মাৰি দিলে হয় আমাক।
উম। শিশু কালিৰ মন মনত পৰিলে উভতি যাবলৈ মন যায় আগৰ দিনবোৰলৈ।
ঠিকেই কৈছা সঁচাই দিম। বৰ মনত পৰে আগলৈ।
আগতেতো আমিতো টেবুল চেয়াৰ সেইবিলাকো নাছিলে খাবলৈ আমিতো গোটেইবিলাকে পকাত বহি হেল্ল'।
হেল্ল'।
অ', তোমাৰ আৱাজটো অহা নাছিলে।
মোৰ মানে অকণমান নেটৰ্ক্
হেল্ল'। আগতে যে আগৰ সময়বিলাক। আহিছে, আহিছে আগতে যে আগৰ সময়বিলাকত আমাৰ গোটেই ভাই ককাইবোৰ একেলগে গৰমৰ বন্ধত আমি একেলগে আহিছিলে লগ কৰিবলে আমি একেলগে ৰাতি শুইছিলো। কেতিয়াবা জোনাকৰ পোহৰত সেনেকে খোজ কঢ়িবলৈ গৈছিলো ৰাস্তাত। আগতে বাটবোৰতো গাড়ী মটৰ নচলিছিলে বেছি কৰি আমি আৰামছে মানে যাব পাৰিছিলো আৰু, আৰু আজিকালিৰ বাটবোৰো একদম গাড়ী মটৰ ভৰ মানুহে খোজ কাঢ়িবই ভয় কৰে।
সেইটোৱে কিন্তু আগৰৰ চোতাল বিলাকো বহুত ডাঙৰ আছিলে।
হেল্ল'।
ডিঙিৰ খালী নায়েই মানুহৰ আগখিনিত আগফালে।
কি ক'বা আৰু বহুত মনত পৰে আগৰ কথা। কথাবোৰ। আগতে যে আমি চোকাত আ চোুলাত মাহঁতে, মা-দেউতাহঁতে চোলাত ভাত-চাত বনাইছিলে এতিয়াতো চব ফালে গেছ সেনেকুৱা কিন্তু চোলাৰ খানা বোৰ আগতে সৰু কালিত আমি যেতিয়া খাইছিলো সোৱাদ পোৱা নাছিল লো ভাবিছিলো যে গেছ চেছত খালে ভাল লাগিব।
নাই কিন্তু চোলাৰ চোলাত বনোৱা খানাৰ টেষ্টেই বেলেগ, সোৱাদে বেলেগ।
সেইটোতো হয়েই এতিয়াও মনত পৰে আগৰ দিন বোৰ বোৰৰ কথা। য'ত মা দেউতা ককাহঁতে আইতা ককাহঁতে যেতিয়া চোলাত বনাই খুৱাইছিলে।
কিন্তু আগত আকৌ মানুহৰ মাজত একতা আছিল এত এতিয়া যদি চাওঁ সেইখিনি নায়েই ন?
একতা একদম নাই।
এতিয়াতো সব পৰিয়ালৰ মানুহৰ বেলেগ বেলেগকেই থাকে ক'ব গ'লে। ভায়েক ককায়েকহত আগত যে একেলগে থাকিছিল ইমান ভাল লাগিছিলে ন।
উম। এতিয়া যেতিয়া আনক সৰু বাচ্ছাবোৰক যেতিয়া সৰু কালিৰ কথাবিলাক কোৱা আমাৰ সিহঁতে মানে বিশ্বাস কৰিবই নোৱাৰে যে ইমান একতাৰে আমি সবে থাকিছিলো।
সেইটোৱে আজিকালিতো সব নিজৰ নিজৰ ভাগে থাকে। নিজভাগে থাকে। এই আমাক মাষ্টৰবিলাকে যে কেনেকৈ হাতত মাৰিছিলে ন একো নুশুনিলে বা আমাক খেলা দেখিলে নপঢ়া দেখি?
তেতিয়া মাৰিলেও মাহঁতে একো নকৈছিলে কিন্তু আজিকালিৰ মাক দেউতাকহতে মানে এটা কোব মাৰিলে একদম ডাইৰেক্ট মানে লৈ যাব আৰু মাষ্টৰৰ ওচৰত যে মোৰ ল'ৰা ছোৱালী কিয় হাত মাৰি মাৰিলি।
সেইটোৱে কিন্তু নিজৰ ল'ৰা ছোৱালীয়ে কি বা কৰিছে সেইখিনি নাচায়।
আজিকালি মানে এনেকুৱা মানে আজিকালি সেই সেইটো যুনটো ল'ৰা ছোৱালীক যে একো কব নিদিয়ে সেইকাৰণে সিহঁতে, সেইটোৱে কিন্তু আমাক আগতে মাৰিছিলে সৰু কালত আমাক মাৰিছিলে কাৰণে আমি মানে ভালে আছিলোঁ।
কিন্তু আমি বেয়াও পোৱা নাছিলো আকৌ ৰেস্পে টো কৰিছিলোঁ ইজ্জটো কৰিছিলোঁ ন? ব্যৱহাৰো আমাৰ ভালে আছিলে। মাষ্টৰৰ ওপৰত
দিনবোৰৰ কথা যে ভাবিলে মানে বিশ্বাসে নহয় যে ইমান জল্দি মানে সময়বোৰ পাৰ হৈ গ'ল।
সেইটোৱে চকুৰ পলকতে চব সেয়া হ'ল বদলি হ'ল।
উম।
বছ ভাবিবহে পাৰোঁ আৰু এতিয়া ন মনতে কৰোৱা যায়। কতনো জীয়াব পাৰিম আৰু সি খিনি কাল
সেইটোৱে সেইটোৱে। হ'ব দিয়া, আৰু কি ক'ম আৰু মনত পৰিলেতো সেনেকে কথা শেষেই নহয় কোৱাই যাই থাকে।
সেইটো হয় বাৰু ভালো লাগে আগৰ কথা পাতি মনত গৈ
সেইটোয়ে, সৰু কালি এবাৰেজি জীয়ালো আৰু আৰু কেতিয়াবাতো উভতি যাব মন যায় কিন্তু উভতিবতো নোৱাৰোৱেই। মনত কৰিয়েই সেইখিনি কথা আৰু কৈ লে মনটো সান্তনা দিওঁ আৰু।
মোৰো একেই। আজিকালি ল'ৰা ছোৱালীবিলাকক চাই নালাগে ন যিহতি সৰু কাল জীয়াই আছে।
সেইটোৱে।
কেনেকুৱা ডাঙৰ দৰে ব্যৱহাৰ সিহঁতৰ, খালী ফোন বা সিহঁতৰ যদি এনে যদি ব্যৱহাৰো চাওঁ ডাঙৰ ল'ৰা ছোৱালীৰ নিচিনা বাচ্ছামি নায়েই সিহঁত হতৰ জোনটো আমাৰ আছিলে।
আমি আগতে মানে একেলগে বহি খোৱা-মেলা দৌৰা-দৌৰি ধৰা-ধৰি খেলা-খেলি সেইবোৰ একেলগে কৰিছিলো।